হয় শুনিছা নে?
হয় কওকচোন?
হয় মই মানে আপোনাক এই কাম এটাৰ কাৰণে ফোন কৰিছিলো, আপোনাৰ বোলে এনেকে আঁ কেটাৰিঙৰ আপোনাৰ এনেকে হেৰি
হয়, কওকচোন?
হয় মানে মোৰ আপোনাৰ বিয়া এখন আছিলে।
হয়।
হয় মোক মানে তাতে আপোনালোকৰ এই কেটাৰিঙৰ যিটো দল সেইটো লাগিছিল আৰু লগতে আপোনাৰ আঁহ যিবোৰ ধৰক বাচন বৰ্তন।
হয়।
হয় মোক মানে সকলোবোৰ বস্তু লাগিছিলে।
অ আপুনি চাগে বুফে কৰিব চাগে?
হয় হয়, মই আপোনাৰ বুফে চিষ্টেমে কৰিম বাৰু।
হয় পিছে এতিয়া কইনাৰ বিয়া নে দৰা বিয়া বা?
হয় আপোনাৰ হেৰি দৰাৰ বিয়া, মানে দৰাৰ বিয়া মানে আপোনাৰ বিয়াখন আপোনাৰ আজি হৈ গ'ল।
হয়।
আপোনাৰ পৰহিলে মানে আপোনাৰ ৰিচিপচন।
অ পিছে মানুহ কিমানমান মাতিছে?
মানুহ আপোনাৰতো মানে ধৰক আপোনাৰ কইনা ঘৰৰো মানুহখিনি ম তা হৈছে আৰু লগতে আপোনাৰ দৰাৰ ঘৰৰো বহুত খিনিয়ে মানুহ আছে। আপোনাৰ আ ধৰি লওক মিলাই আপোনাৰ পঞ্চাশ হাজাৰ মান চাগে হ'বগে আৰু।
বাহ ইমান মানুহ মতিছে?
হয় হয় মানে আপোনাৰ দৰাই মানে ইয়াতে নহয় আপোনাৰ বাহিৰত তেওঁৱে মানে চাকৰি কৰে।
হয়।
তাতেও মানে আপোনাৰ বহুতো মানে ধৰক লগ বন্ধু আছে আৰু তেওঁৰ লগ বন্ধুও বহুত বেছি।
অঁ
আৰু লগতে মানে আপোনাৰ আমাৰ ঘৰৰো মানে ধৰক চিনাকিও বহুত বেছি মানে
হয়।
হয় তেনেকেই মানে আৰু।
অঁ পিছে এতিয়া আইটেম কি কি কৰিব বা?
হয় আইটেম বুলি এনেতো আপোনাৰ আমিতো গোটেইখিনিয়ে ভাবি থৈছো বাৰু।
হ'লেও কি কি কৰিছে কৰিব বা আপোনালোকে?
হয় আপোনাৰটো মই আপোনাক এফালৰ পৰা কৈছো আপোনাৰ মানে আমি ভাতটো ৰা খাৰ লগতে আমি মানে আপোনাৰ নানটো ৰাখিম বুলি ভাবিছো।
হয়।
তাৰপাছতে আপোনাৰ তাতে ধৰক আপোনাৰ আহ এই আপোনাৰ বাটাৰ চিকেনটো থাকিব। আৰু আপোনাৰ মানে আপোনাৰ মাংস মানে আপোনাৰ হাঁহৰ মাংসও থাকিব তাতে।
হয়।
আৰু আপোনাৰ এ ধৰক ছাগলী মাংসও থাকিব।
উম'
আৰু লগতে আপোনাৰ ব্ৰইলাৰ ব্ৰইলাৰটোতো থাকিবয়ে। আৰু আমি মানে ভাবিছো আপোনাৰ পাৰ মাংসৰো মানে এখন ৰাখিম বুলি।
হয়।
হয়, সেইটো কাৰণে মানে আপোনাৰ-
মানে হ'লেও আপোনাৰ মতে এনেই কেইটা মানে বা আই টেম?
আইটেম আপোনাৰ বিশটামান হ'ব দেই আপোনাৰ আইটেম বিছটামান হ'ব।
অঁ' পিছে- কে কেইটাৰ পৰা আৰম্ভ কৰি কেইটামানত শেষ কৰিব চাগে আপোনালোকে ভাবিছে?
হয়, আমাৰতো আপোনাৰ মানুহ ধৰক দূৰৰ পৰা আহিব যিহেতু অলপ মানুহবোৰ মানে- সোনকালেই আহিব। আমি আপোনাৰ ধৰি থৈছো ধৰক এঘাৰটা মানৰ-
উম'
এঘাৰটা মানৰ পৰা আপোনাৰ ৰাতি আমাৰ ৰাতি অলপ দেৰি হ'ব পাৰে, মানে আপ- পোনাৰ অলপ মানে মানুহ আলহী আমাৰ ৰাতি আহিব। আপোনালোক ধৰি লওঁক ৰাতি আহ ধৰক, - এ বাৰটা এটা ধৰক ধৰি থক আৰু সিমান টাইমলেকে আপোনালোক থাকিব লাগিব।
পিছে- বিশটা আইটম বুলি ক'লে ন?
হয় হয়, আপুনি অলপ অ চাইদলে আহিবচোন, অলপ মানে হুলস্থুল হৈ আছে।
হয় হয় হয়, নহয় মানে আমাৰ আৰু এনেকুৱা কেটং লোৱা মানুহ- কথা পাতি আছে যে সেইকাৰণে, অঁ' তাৰিখটো আপুনি কোৱা নাই।
অঁ' প'ৰহিলে।
অ' পুৰহিলে ন, পিছে এতিয়া পইচাৰ কথা পাতো।
হয় হয়, কওঁক।
এঁএ বিছটা আইটেম ন। বিছটা আইটেম হ'লেতো- অঁও বিছটামানটো লাগিব বিছটা ত্ৰিছটা মান প ল'ৰা ছোৱালী।
হয় হয়, আপোনালোকে অকল আপোনালোকৰ মানে ধৰক দলটোত অকল- ল'ৰাই আছে, নে আপুনি ছোৱালীও আছে?
নাই নাই অকল ল'ৰা ল'ৰা।
হয় হয়, মানে ধৰক, - অঁ' আপোনালোকে বিছটা মানতকে বেছিয়ে আনিব লাগিব, কাৰণ আমি বাহিৰত- টো মানে আপোনাৰ ভাবি আছো এখন কপি আৰু- ধৰক, সেনেকে আৰু কফিৰো এখন দিম বুলি ভাবি আছিলো।
হয়। তে তেতিয়াহলে ত্ৰিছটা কৰি দিম, আপুনি হেৰি দি দিব। উম! একমিনিট ৰখিব দেই মই হিচাপটো চাই লওঁ।
হয় হয়।
আপুনি পঞ্চাছ হাজাৰ এটা দিব লাগিব।
পঞ্চাছ হাজাৰ ন।
হয়।
সে আৰু একো মানে আপোনাৰ কম বেচ নহ'ব নিকি?
কম বেছ এ আইটেমো ধেৰ এতিয়া আৰু আপোনাৰ কি বুলি কয় সময়ো লাগিব।
হয় বাৰু বুজিছো এনে ধৰক মই আপোনাৰ শুনা মতে আপোনাৰ তাত আপোনাৰ বাচন বৰ্তনখিনিও আপোনাৰ তাত তে পাই বুলি, মই মানে সেই সেইখিনিও আপোনাৰ পৰাই ল'ম বুলি ভাবি আছিলো। অ আপুনি মিলাই কৈছে ন?
হয় হয়।
অহ, তেনেহলে ঠিকেই আছে বাৰু।
অঁ পিছে আপুনি এডভাঞ্চ কিবা পে'মেণ্ট কৰিব নেকি চাগে?
হয়, এডভাঞ্চ এনে আপোনাক কিমানমান দিব লাগিব এডভাঞ্চ?
হেল্ল'?
হয়, এডভাঞ্চ কিমান মান দিব লাগিব? হয় শুনিছে নে? হেল্ল'?
হেল্ল'?
হয় শুনিছে নাই?
হেল্ল'?
হয় দাদা শুনছানে?
উ।
হেল্ল'?
হেল্ল'?
হেল্ল'?
হয় কওক?
হয় শুনিছে নে আপুনি?
হয়, আপোনাৰ মাততো শুনি পোৱা নাছিলো বাৰু অলপ আগতে এতিয়া।
হয়, হয় হয় এতিয়া পা চিনে মানে আপোনাৰ এই অলপ নেটৱৰ্কৰ প্ৰব্লেম দি আছিলে আমাৰ এইফালে এতিয়া শুনিছে নে?
হয় হয়।
হয় মানে মই আপোনাক সুধিছিলো যে আ আম আপ আপুনি হে এইটো আপোনাক মানে এডভাঞ্চ কিমানমান দিব লাগিব?
আপুনি এতিয়া কিমানমান দিব পাৰে বা।
হয়, মই আপোনাক এতিয়া পচিছমান দি থও, বাকী পাছত ধৰক আপোনাৰ পঁচিছ দিলে হৈ যাব।
হ'ব হ'ব।
হয় হয় তেনে আপুনি আপোনাক এইটো এনে সেয়া মোবাইলৰ যোগে পইচাটো দিব লাগিব নে আপোনাক হাতে হাতে দিব লাগিব?
আপুনি এতিয়া কোনটো বা দিয়ে আমাৰ দুয়োটাই বাৰু দিব পাৰিব আপুনি।
হয় হয় বাৰু, মই এনে আপোনাৰ আ হাতে - হাতে দিম বুলি ভাবিছো, মই আপোনাৰ মানে কি অনলাইনত ত আপোনাৰ পইচাবোৰ মানে অলপ এই অলপ খেলি - মেলি হৈ আছে, মই আপোনাক হাতত দিম, আপুনি এপাকত পাৰিলে আহিব আৰু।
হয় হয়, মই যাম বাৰু আপোনাৰ ওচৰত এপাক।
হয় আপুনি জেগাবোৰো চাই যাবহি। বাকী আপোনাক এটা কথা শুধো বাৰু হে আপোনাৰ এনেই ব্যয়ৱসায়টো কৰা কিমান দিন হ'ল?
এইটো হ'ল আমাৰ চাৰি বছৰমান।
হয় আপোনালোকৰ এনে লাভতে আছে নে গোটেইখিনিে?
হয় আমাৰ এই মানে পাওঁৱেই প্ৰায়ভাগ বিয়া।
হয় হয় হয় এনে আপোনালোকক ধৰক ধৰক আপোনাৰ এনে দলটোক নামাতি অকল যদি বাচন বৰ্তন খিনি লোৱা হয় আপোনালোকৰ পৰা এনে কিমান মান হয়?
বাচন বৰ্তনখিনি যদি আপুনি যদি লয় তেনেহ'লে বিশ হাজাৰ মান পৰিব, দহ হাজাৰ এই পোন্ধৰ হাজাৰ পৰিব আৰু লাষ্ট কমাই মেলি আৰু।
হয় হয় হয় বুজিছো বাৰু।
অঁ।
এনে আপোনালোক এতিয়া ধৰক আপোনালোকে পুৰা সময়মতে আহিব নে দেৰি হব?
এ হ'ব আপুনি এতিয়া
হয় আপোনালোক পুৰা মানে এইখিনি আপোনালোকে এঘাৰটা বজাত পাবহি লাগিব।
হয় এতিয়া ঘৰত পাতিব নে ভৱনত পাতিব?
নাই আমাৰ ভৱনত পাতা হৈছে বাৰু। হয় ঘৰত মানে অলপ অসুবিধা আপোনাৰ ঘৰতে ইমান জেগা নাই। ভৱনত পতা হৈছে আপোনালোক পুৰা এঘাৰটাত মানে আগে পাবহিয়ে লাগিব আমাৰ মানে আপোনাৰ বাহিৰৰ আলহী বহুতো আছে। তেওঁলোক মানে অলপ সোনকালে আহি পেলাই তেওঁলোক সোনকালে যাব কাৰণ দীঘলীয়া বাট ধৰক।
হয়।
সেইটো কাৰণে আৰু আপোনাৰ কইনা ঘৰৰো ইয়াত নহয় কইনা ঘৰ দূৰত। তেওঁলোকৰ মানুহবোৰো অলপ সোনকালে আহিব।
অ আমি বাৰু ভালকে বিয়াখন চলাই দিম বাৰু আপুনি চিন্তা কৰি ব নালাগে। হয়, আৰু কিবা সুধি সুধিব লগা আছে নেকি?
অ মানে আপোনালোকৰ ইয়াতে মানে কিমান মান মানুহ জড়িত হৈ আছে?
আমাৰ এনেকে ত্ৰিশ জন মান আছে।
হয় হয়, আপোনালোক মানে গোটেই কেইজন ইয়ালৈকে আহিব ন পৰহিলে?
হয় আৰু মানে আছে আমাৰ এনেকে বেলেগ গ্ৰুপ সেইটো বেলেগ গ্ৰুপ খিনি সেইদিনাখন মানে কেটেৰাং আছে মানে।
হয় হয় বাৰু ঠিকে আছে। এনে আপোনালোকৰ দলত এনেকে আপোনালোকে ধৰক ছোৱালী মানুহও ৰাখিছে নেকি? ছোৱালীও ৰাখিছে নেকি আপোনালোকৰ দলত?
পকৰি চকৰি বা এনেকে দিবও লাগে যে।
হয় হয়।
হয় শুনিছে নে?
হয় আপোনাৰ নেটৱৰ্কটো ইমান এটা বিশেষ ভাল অহা নাই।
হয় বাৰু মানে, এতিয়া শুনিছে নে?
হয় এতিয়া শুনি আছো।
হয় হয় মই আপোনাক সুধিছিলো যে আপোনালোকৰ তাতে ছোৱালীৰো আছে নে কিমান জনীমান আছে।
কি কয়।
আপোনালোকৰ তাতে ছোৱালী কিমান জনী মান আছে সুধিছিলো আপোনাক।
ছোৱালী পাঁচজনী ছয়জনীমান আছে।
হেল্ল
হয় কওক।
হয় হয় বাৰু শুনিছো আপোনাৰো অলপ মানে নেটৱৰ্কৰ আপোনাৰ অলপ অসুবিধা দি আছে। এই আপোনাৰ আজিকালি অলপ ইফালে নেটৱৰ্কৰ প্ৰব্লেম এটা দিয়ে বাৰু।
হয় আমাৰ এইফালে গ্ৰাম্যঞ্চল অঞ্চল যে সেইকাৰণে ইমান এটা বিশেষ নেট ইণ্টাৰনেটটো ভাল নাপায় মানে আপোনাৰ।
হয় হয় বাৰু আমাৰ ইয়াত।
পিছে মই আমাৰ কি বুলি কয়। হেৰিতে আছিলো ফাইভ জি ফুল পাই আছে আপোনাৰ পৰা বিশেষ ইমান এটা ভাল চা শব্দটো অহা নাই আপোনাৰ।
হয় হয় মই মানে আপোনাৰ এই বিয়াৰে বজাৰ আপোনাৰ অলপ মানে গাঁওৰ ফালে আছো মই আপোনাৰ দৈ নিবলে। আহিছিলো মানে এই তাতে অলপ। আপোনাৰ মানে সেই নেটৱৰ্কটো ইমান সুবিধাজনক নহয় সেইটো কাৰণে মানে ধৰক অলপ। প্ৰব্লেম হৈছে।
অ তেনেহলে মই আপোনাৰ ওচৰত কালি এপাক লগ ধৰি আহিমগে কথা।
হয় হয় নিশ্চয় আপুনি এবাৰ আহিব আৰু আপুনি জেগা খিনিও চাই যাব। হয় শুনিছে নে।
নকৰি
হেল্ল হেল্ল
হয়।
হয় আপুনি শুনিছেনে।
হয় আপোনাৰ মাততো অহা নাছিলে।
হয় হয় আপুনি কাইলে আহিব জেগাখিনি চাই কৰি যাব বাৰু।
কি কয়।
কাইলে আপুনি আহিব আৰু জেগাখিনি চাই কৰি যাব।
হয় মই কালি যাম বাৰু।
হয় হয় আৰু আপোনাক পইচাটো মই আপোনাৰ এডভান্সটো কাইলে দি দিম।
হয় হব।
হয় হয় বাৰু মই এতিয়া ৰাখিছো দিয়ক মই আপোনাক ঘৰত গৈ ভালকে কথাটো পাতিম ইয়াতে মানে নেটৱৰ্কৰ অলপ অসুবিধা দি আছে। বুজিছা নে নাই
হয় হয় ঠিক আছে।
হয় হয় হয়।